হেল্ল'
অ' কিবা অ কিবা গানহে আহি আছে দেখোন
কাৰ
কিবা মাজতে মিউজিক বজাৰ নিচিনা শুনি আছো।
এতিয়া
অঁ এতিয়াও শুনি আছোঁ কিবা অঁ মানে মিউজিক আপুনি শুনা নাই একো
নাই শুনা
অ মই দেখোন ৰিং শুনি আছো কিবা মিউজিক। জা কিবা হৈছে
আহ কাটি দিম নেকি বাৰু কি হ'ল নহলে
নাই নাই নালাগে শুনা পাই আছো বাৰু আপোনাৰ মাতটো কিন্তু
মাত কথা কেইটা শুনিছ ভালকে
কথা কেইটাও শুনি আছো
মিউজিকটো একো একোৱে বজা নাই চাইলেন্ট হৈ আছে ইয়াত মই একো বজোৱা নাই
অ মোৰ ইয়াতো একো অন হৈ থকা নাই কিয় বা
কিবাহে কথা দেখোন হে হে হে কি কৰি আছা কাহ ভাল হোৱাই নাই
কাহ মানে গোটেই সোপাৰে হৈছে নহয় সেই তাৰ পৰা বিয়পিছে কাহটো
অ এজনৰ হ'লে এনেও হয় ন কিছুমান বেমাৰ যেনে চৰ্দিটো কাহটো উম হয় দিয়া বাকী খৱৰ ভালে আছো বাৰু এ তোমাৰ বাকী এই মাইনাহঁতৰৰ হ'ল মোৰ বাপু মাইনা হেৰি হ'ল কাম ভ সিহঁতৰ ভাল হ'ল
হ'ল চবৰে হ'ল বাকী এটা এটাকে গৈ গৈ আৰু আছে
উম তুমি লাষ্টত পৰিছা আৰু
অ চবৰে ভাল কৰি লৈ পেলাই এতিয়া মো
উম হে হে কিবা খোৱা-বোৱা কৰিলে নাই এতিয়া কিবা
উমহ খোৱা-বোৱাটো হ'ল এতিয়া মই মানে সেই কাম এ এটা কৰিবলে লৈছিলো
অ', হয় নেকি?
এ আপোনাৰ হেৰি এই ল'ৰাটোৰে, মানে, জন্মদিনত সেই পেহীয়েক দিছিলে। এই ল'ৰা-ছোৱালী যে, হাতৰ চাপ বনাব পাৰি যে
অ', অ'। বনাই-বনাই, অ'
কোমল-কোমল, মানে, আপোনাৰ, হেৰি, ম'ল্ড বুলি কয়, আৰু সেই, তাৰে মঠি পেলাই, মানে, হাত তৰ ভৰিখন চাব ল'লোঁ, কিন্তু শুই আছিলে যে, বেকা-বেকি হ'ল। আকৌ তাকে, আকৌ ঠিক কৰি পেলাই, আকৌ এবাৰ লৈ আহিছোঁ। এ, কিমাননো, সেইখনকে কৈ থাকিম। বোলো বেকা-বেকি হ'লেও, তাকে ৰাখি দিওঁ, আৰু
অ'। মানে নহয়, এতিয়াহে কৰিছা তুমি নে কি এতিয়া লৈছা?
না, না। এবাৰ কৰিলোঁ। অলপ আগত কৰিলোঁ। কৰি পেলাই, মানে, এবাৰ ভৰি জোখটো ল'লোঁ ভৰিখন সোমাই পেলাই, মানে, শুই আছে যে, ভৰিখন বেকা হ'ল। মানে, সেই, অ', বস্তুটো ক্লে টাইপৰ বগা, মানে, বস্তুটো। ম'ল্ডটো সেই, সেইটো মঠি কৰি লৈ পেলাই, ভৰিখন ল'লোঁ। ভৰিখন বেকা হ'ল। তাকে, আকৌ এবাৰ মঠি কৰি পেলাই, আ কৌ এবাৰ আনিলোঁ তথাপিও, আৰু অকণ বেকা-বে কি হ'ল যদিও, ৰাখিছোঁ, আৰু তাৰ পিছত, হাতখনো ল'ব লাগিব। হাতক কাৰণে আকৌ এবাৰ মঠি আছোঁ, বেলেগ এটা
উম।
এখন ডিজাইন বনাব লাগিব নিজৰ মতে ফটো ফ্ৰেমত ফটো ফ্ৰেম কৰিব লাগিব সেই তাকে সেইখনকে উম হ
তুমি এনেই ন নথাকে কিবা এটা ব্যস্ত হৈ থাকে ন ভাল কথা কিন্তু এটো এটা সঁচাকেই
এ এতিয়া বস্তুতো এ তাৰপ যেন দিছে ধৰক আকৌ থৈ দিলে সেইটো তেনেকেই থাকি যাব মই বোলো সেইটো আছে যেতিয়া তাকে ম ঠি কৰি বনাওঁচোন দেখিবও ভাল লাগে এনেইহে আছোঁ
তুমি তাতে জানাও যে এইব ন কিবা কিবি কাম ন আৰু জানাতো কৰিবও লাগে ধৰা ভালো লাগে তেনেকে থাকিলে তেওলোকো পাছত কিবাটা
উম উম হম হম তাকে হে মই কিন্তু ৰিংটো কট শুনি আছো এতিয়াও মানে মজটো
আচৰিত কথা মই আচৰিত পাইছো ইমিক
মানে কেতিয়াবা ধৰক এনেকুৱা নহয় যে ৰিং ধৰক ত ত তেনেকুৱা চামত নহয় মিউজিক আৰু কাৰাবলৈ ফোন আহিলে কেতিয়াবা যে মিউজিক বাজাই যেয় তুমি তুমি এনেকুৱা
এইটো মই নেটৱৰ্ক নেটৱৰ্কৰ কাৰণে হয় নেকি বাৰু এইটো
এতিয়া কিবা হৈ আছে তো কব নোৱাৰো নেটৱৰ্কৰে ইচছু নে নে মোবাইলটোহে মোৰ বেয়া আহে নে কিিয়ে নে নাজানো আৰু চাব লাগিব এতিয়া কি হৈছে
তাত
আপুনিে কি কৰিলে
মই এতিয়া আজিও আকৌ খুৰাই ৰুটি খাওঁ বুলি ক'লা তছত মোৰো দেৰি হ'ল আজি অহা এই উ ভতিজা নাত এজনী হায়াৰ ছেকেণ্ডী ফাইনেল দিছিলা তালৈ গ'লো খবৰ লবলৈ কালি তো আমাৰ ইয়াত বৰষুণ মানে বৰষুণৰ পৰা ওলাবই নোৱাৰিলো। কালি যোৱাই নহ'ল পৰহিদিনাখন ৰিজালট দিলে যে ভালে হৈছে ৰিজাল্টটো নাইনটি টু পাৰ্চেন্টেজ অ'। তালৈ গ'লো, খবৰ ল'বলৈ গ'লো। ৱ ওচৰতে বৌৰ ঘৰ আছে, তাত সোমালো। অকমান দেৰিয়ে হ'ল, আন্ধাৰ হৈ গ'ল। আহ, অ', তাকে। আৰু নহয় তালৈ গ'লে, তালৈ নগ'লে বেয়া হ'ব নহয়! হা? লুচি-ভাঁজি বনাইছে, বিলাহীত
আয়া, মই গ'মেইে পাইছোঁ। এইটো বতৰৰ দিমণ্ডেই লুচি-ভাঁজি
এতিয়া আকৌ খুৰাই ৰুটি খাওঁ বুলি ক'লে তিয়ে বনালোঁ, মই এতিয়া শুকান ৰুটি বনাইছো অৱশ্যে দেই চব্জিৰ লগত।
উম, উম, উম। মই সেই লুচি বুলি ক'লে, মানে মোৰ দুৰ্বলতাটো আছে লুচি প্ৰতি।
কিয়নো নহয় ন!
লুচি আৰু আলু ভাজিত টো কিয় জানো বৰ ভাল
আলু ভাজি লুটি লুচি টো বৰ ভাল লাগে মিলে
মিলে, ঘুগুনি চুগুনিতো মই খায়ে থাকোঁ, কিন্তু আলু ভাজিৰ লগত বেছি ভাল লাগে।
বেছি মিলে আৰু
উম
তাত হেৰি অকণমান আচাৰ বা বিলাহী তক অকণ হ'ব লাগে আৰু এটা বস্তুৰ লগত লুচিত টো খাই ভাল পাওঁ মই, ক্ষীৰ টো যে, ক্ষীৰ
অ, সেইটোৰ লগতো ভাল লাগে। উম, খাওঁ পায়সৰ লগত। খাওঁ। মই মানে এই গৰম গৰম, গৰ গৰম গৰম পায়সটোতকে মই মানে এই বাহি পায়সটো ধৰক থৈ দিলোঁ ফ্ৰিজত, ৰাতিপুৱা এক টো হে বেছি ভাল লাগে উনে লুচি
ফ্ৰ্ৰীজপা উলিয়াই মই সেইদিনাখনোন কাক ক'লো মানে ফ্ৰিজত কেইটামান বস্তু থৈ মই খুব ভাল পাওঁ তৰমুজ টো ফ্ৰিজত থৈ ডাইৰেক্ট উলিয়াই বলে খাবলৈ ভাল পাওঁ তাৰ পিছত কঁঠালৰ দি কঁঠালটো গুচাই পেলাই মই কন্টেইনাৰ এটাত ধুনীয়া মানে ফ্ৰিজত থৈ দিওঁ খ পেলাই খাবলৈ বৰ ভাল লাগে কেইটামান বস্তু আৰু খাই টো
উম আৰু মাংসটো চাগ মুৰ্গী মুৰ্গী মাংসটো থৈ দিব ৰাতি ৰাতিপুৱা সটো উলিয়াই খাওঁ
মই আকৌ হেৰি দেই খাহি মাংসটো খালে মোৰ অলপ প্ৰব্লেম হয় মই নাখাওৱেই মোৰ অকমান মানে গেছ হয় আমাৰ বাইদেউ এজনী খুব ভাল পায় ঠাণ্ডা মাংসটো যে আগদিনা বনোৱা বহুত ভাল পায় অ অ অ তাৰপিছতে মই আৰু এটা বস্তু মানে এই চুজি যে চুজি ভাজি পেলাই টিফিন এটাতে ভৰাই মই ফ্ৰিজত থৈ লো অলপ মই বহুত ভাল পাওঁ খাই ফ্ৰিজ পৰা উলিয়াই কেইটামান বস্তু ভাল লাগে মানে খিতটো বহুত ভাল লাগে আমাৰ লৰাই ভাল পায়
উম মই ভাল পাওিজত থ পিছদিনাখন লুচিৰ লগত আৰু লুচি খনো ধৰক ধৰ আগদিনাখন বনালে থৈ দিলে সি মানে তেল তেল হৈ গ'ল ন সেইখনৰ লগত খাই খাই ভাল লাগে
অ'
গৰম গৰম ভালেই লাগে কিন্তু সেই ফুলাখনো বেয়া নালাগে খাই
তিনৰ
উম উম সেই আৰু যে থাকে কালৈকে সিজিভাখনৰ কাৰণেই জীয়াই আছোঁ
সেইটোৱে সেইটোয়ে আৰু চবৰে যে বেলেগ বেলেগ ন চবৰে ৰুচিবলাক চাবাচোন কিছুমানে কিবা এটা ভাল পাই মানে কিবা
উম অ হয় দিয়ক মোৰ মায়ে আকৌ হেই নিমখ তেলৰ ভাত পিয়াজৰ নলা লাগে আৰু আৰু বেলেগ একো নালাগে আৰু
এ জান লছো পিঁয়াজৰ নলাটো আমাৰ হেৰি দাদাই খাই দেই হা শুনিবা কৰাই গুৰিটো যে কৰাই গুৰি কই কৰি যা এই বুজি পাইছা শৰাই কৰিতো নিমখ তলে হা গাখ খিৰি নহয় গুৰাটো আৰু অ নিমখ তেল লৈ পেলাই তাত পিয়য়াজৰ নলা দি পেলাই সি খায় উ মই কিন্তু পিঁয়াজ ননাতো ভাজিলে চবতে যদি দিয়া তথাপিতো ভাল পাওঁ কিন্তু কেঁচাইতটো ইমান ভাল নাপাওঁ মানে
বাধ্যয়ত বৈ খাওঁ আৰু বাধ্যয়ত পৰি মানে খাওঁ আৰু তাৰমানে সৰ সেই খিনি বাচিাতটোকমান খাম তেনেকুৱা কিয় জানো বেয়া পাওঁ মই চবেই ভাল পায় মইহে বেয়া পাওঁ
ভাজিত বিশেষক আৰু কৰিলে বিৰাট ভাল পওঁ কিন্তু কেঁচাই ভাল নালাগে
উম বহুতে বেয়া বহুতেই ভাল পায় আৰু চবৰে
সেইয়াই চবৰে যিবা
উম উম কিছুমানে কেঁচা বস্তু ভাল পা পাই কিছুঁ মানে অকণ ভাজা বেছিকৈ ভাজা মই আকৌ আৰু এটা বস্তু ভাল পাওঁ আপোনাৰ এই শুকান জলকীয়াটো যে
উম এই হে হে সেইটোকমন কৰিছো ৰ তোমাই ময়ে মজ্জা লাগে গুটিটো গুট গুতিটো চোবাবাচোন
ইহ একে মানে গোন্ধত
ই মলমলাই থাকে। আমাৰ দেউতাই খুব খাই আগতে। আমাৰ মায়ে ভয় কৰে হা মানে পেট বেয়া হ'ব। অৱাই কেনেকে খাই ভাজি ভাজি দিয়ে একবাৰে
উম ইচ ৰাম এনেকোৱা মজা লাগে খাবলে ভাজিলেই মানে অ' লাগিলে মোক শুদা ভাত তেই হওঁক সেইটো বস্তু দিলে শুদা ভাত
মজ্জা লাগে আও তেনেকে ভাজি পেলাই তুমি চাবাচোন ধৰা আলু পিতিকিলা নহয় তাত সানি দিলেও ভাল লাগে। আমাৰ মায়ে অ', এই কামুৰি খাই মজা লাগে আমাৰ লৰাই ভাল পাইছে এইটো আমাৰ মায়ে আগতে কয় দেই ভাজিও দিব দেউতাক ভাজি দি পেলাই আকৌ ইচ ৰাম কেনেকে খায় ঐ। পিছত পেট বেয়া নহ'লে মায়ে নোৱাৰে খাবলৈ মানে। মায়ে খালে একে পেটত মানে ধৰি ল'ব অ।
কিছুমানৰ পকা জলকীয়া, আচাৰৰ জলকীয়া, শুকান জলকীয়া খালে পেটৰ অপকাৰ কৰে। কিন্তু কেঁচা জলকীয়া খালে একো নকৰে আমাৰ সেই মাহী গৰাকী আছে তেনেকোৱা তেওঁ কেঁচা জলকীয়া খাব পাৰে। একো নহয় চোবাই খালেও একো প্ৰব্লেম নাই। চবজিত দিলেও একো নাই কিন্তু পকা জলকীয়া যদি খালে তেওঁ মানে পেট কামোৰণি আৰম্ভ হৈ গ'ল। সেইকাৰণে মানে তেনেকে নাখায়েই জলকীয়াটো কেতিয়াবা মন গলে কেঁচাকে অকণমান টুকুৰা এটা ল'ব তেনেকে। মই বোলো জানো তহঁত
সেয়াই চবৰে মানে ইঞ্জিন বেলেগ, বেলেগ ন? অ কেপাচিটি হি হি হি হি
ওমহ মইতো ভোট জলকীয়াও খাওঁ, ভোট জলকীয়া আচা আ ভোট জলকীয়া মানে ভোট জলকীয়াটো
এ মই বহুত ভাল পাওঁ আচাৰ আছে মই বনাই থ ও বনাই
উম, শুকাই কুটি কুটি শুকাই হেৰি কৰে শুকুৱাই পেলাই
উম, মই নিমখত দিওঁ। এই অলপ টুকুৰা কৰি পেলাই নিমখ খত দি তাৰ পৰা উঠাই পেলাই মই তেল দিওঁ। আছে বহুত ভাল পাওঁ খাই সেইটো জ্বলা বহুত জ্বলা হয়
উম কেনেকোৱা মজা লাগে আকৌ খায়
মই মাজতে নাথাকোতে সেই কিনিও আনিছিলোঁ। একেটাত। দ'হ টকালৈ চলকে আছা খাওঁ বুলি লৈ আহিছো এ মই
আমাৰ ই
মানে ভাতকেইটাকে সুব সুবকে যায় আৰু
এই ভাল লাগে আমাৰ এই তিনি বতল লৈ গ'ল এবাৰ মানে তিনিটা বটল কিনি নিয়া হ'ল তাৰ মানে মই তেতিয়া বাইদেউৰ ঘৰত আছিলোঁ। তাৰ পিছত সিওঁ হে তালৈ মাতিলে তালৈ গলোঁ, সি তাৰ পৰাই যাম বুলি ক'লে। তাৰপিছতে। তেতিয়া ইয়াত আছিলে যদিও তেতিয়া মানে অকমান আ আছিলে তাৰপৰা সি ক'লে নাই মোক খকে লাগিব। এই তিনিটা ক তম সেই আমাৰ ইয়াতে বনাই মানে বেচে আৰু তাহাঁতে সেই তেনেকুৱা প্লাষ্টিক তোৰ কটল আৰু। সৰু সৰু এনেকুৱা তিনি বটল লৈ গৈছে।
উম।
হম, হম।
অ', দিয়ক ঠিকে আছে বাৰু উম, বাৰু দিয়ক আকৌ পিছত ফোন কৰিম দিয়ক অহ, মই এইটো বনাই লওঁ মানে।
অ', ঠিক আছে দিয়া অ'।
অহ।